কোন?
হেল্ল'।
অ' শুনিছানে?
অ' শুনিছো, শুনিছো, মোৰ মাততো শুনা পাইছা নাই?
অ'অ শুনিছো কোৱা?
অ' কি কৰি আছা?
মই তোমাৰ আছো এনে বহি আছো, একদম গৰম উঠিছে জানানে?
অ' তাকে, তাকে গৰমতটো পৰিছে বাৰু দেই। তাক
বহি আছোঁ।
তাকে, তাকে এ ময়ো তোমাৰ সেই গৰমতে গম পাইছো আনে? কাৰেং তো নাই। তাকে এতিয়া সেই গছ এজোপা তলতে আহি পেলাই বহি আছো। চ নহ'লেও উপায় নাই। অ'। বাকী খবৰ খাতি ভালনে বেয়া?
খবৰ-খাতি এ ভালেই আৰু আছো। তোমালোকৰ কেনেকুৱা?
এ আমাৰো ভাল ভাল বাৰু দেই। বাকী মাহত অ' আমাৰ ঘৰত ভালে ভালে। তোমালোকৰ ভালনে?
অ' আছে আৰু মাহঁতৰ ভালেই।
অ, অ, অ এই সেইফালে তোমাৰ বৰষুণ-চৰষুণ দিছে নাই?
বৰষুণ তোমাৰ ৰাতিপুৱা বেলা নকবা আৰু ৰাতিপুৱা এনেকুৱাই বৰষুণ।
অ', হয়, হয়।
এতিয়া আকৌ মানে এনেকুৱাকে ৰ'দ ওলাই আছে, গৰমত থাকিবই পৰা নাই।
তাকে, তাকে মই আমাৰ সেইফালেও একে অৱস্থা। গম পাইছা নাই? তোমাৰ ৰাতিপুৱা এনেকুৱা তোমাৰ বৰষুণ দিছে, ৰাতিপুৱা কেনেকুৱা ঠাণ্ডা আকৌ। তাৰপিছত? অ'তাৰ পিছত তোমাৰ এতিয়া দিনত তোমাৰ এতিয়া তোমাৰ গৰমত থাকিবই পোৱা নাই নহয়। মানে বৰষুণ দিছে যদিটো তোমাৰ গৰম চৰম কমাই নাই গম পাইছানে।
কমা নাই হয়
তাকে এতিয়া তোমাৰ হেৰি কৰিব লাগে এই গৰম দিনত
হয়
তোমাৰ এই হেৰি কৰিব লাগে এইটো খৰিচা যে
অ খৰিছা অ।
বাঁহৰ গাছৰ পৰা যে বনাই যে। খৰিচা এইবোৰ অ এইবোৰত। তোমাৰ টেঙা চেঙাবিলাক খৰিচা তোমাৰ আকৌ আমৰ আচাৰ
হয় -হয় এইটো একদম বতৰে এইটো এইটো আচাৰৰ বতৰ। ৰে এতিয়া তুমি যিমান আচাৰ বনাই। তুমি থব পৰা তোমাৰ বাকী গৰমৰ দিন কেইটা চা চলিবলৈ একদম আৰামদায়ক হৈ
হয়-হয় এতিয়া তোমাৰ গৰমত আচ জাৰ এটা হলে খৰিচা অকণ হলে। কিমান ভাল লাগে।
ভাল লাগে হয়।
অ তোমাৰ মানে কি হয় আমাৰ গৰমত আচলতে এনেকুৱা বস্তু বিলাক খাব লাগে থলুৱা বস্তুবলাক
খাব লাগে হয়।
থলুৱা খাদ্যসমূহ। খাব লাগে তাৰপিছত আকৌ কি হয় গম পাইছানে তোমাৰ এতিয়া মানুহ বিলাকে অকল ফাষ্ট ফুড চাষ্ট ফুড বিলাক হে খাই গম পাইছা নাই।
খাই খায় হয়।
এতিয়া আচলতে কি খাব লাগে গম পাইছা নাই এনেকুৱা দিনত এনেকুৱা দিনত তোমাৰ খাব লাগে তোমাৰ সেই ৰাতি ভাত চাত ভাত যে বনাই। কি কৰিব লাগে তোমাৰ ৰা তি মাহঁতক ভাত। টো অকমান সৰহকে বনাবলে ক'ব লাগে ভাতটো সহ ৰহকে বনোৱাৰ পিছত কি কৰিবা গম পাইছা নাই? ধুনীয়াকে তোমাৰ ৰাতি তোমাৰ ভাতটো খাবা, খোৱাৰ পিছত তোমাৰ সখ কেজ এক্সট্ৰাক কেজ যিখিনি ভাত বনাব সেইখিনি তুমি চৰিয়া এটাত দি মেলি তুমি পানী পানী দি পেলাই ঠাণ্ডা পানী দি এইখিনি তুমি ধুনীয়াকে ঢাকি থৈ দিবা, তাৰপিছত তাৰপিছত তোমাৰ ৰাতিপুৱা যে শুই যে উঠিবা। শুই উঠাৰ পিছত তোমাৰ ৰাতি। উঠিবা তোমাৰ কিমান গৰম উঠে
উম, গৰমটো বহুত।
অ তাৰপিছত তুমি তেতিয়া কি কৰিব পাৰিবা গম পাইছা না, তুমি সেই পানী খিনি তুমি খাব পাৰিবা। সেই ভাতত দিয়া যে পানীখিনি সেইখিনি তোমাৰ খালে বহুত ভাল গম পাইছা নাই? এইখিনি তোমাৰ, অ স্বাস্থ্যৰ কাৰণে ভাল তোমাৰ পেটৰ কাৰণেও ভাল মানে
হয়।
তুমি সেই ভাতৰ লগত তুমি সেই যিখিনি ভাত খিনি সেইখিনি একদম ধুনীয়াকৈ মো হাৰি, তাৰ লগত তুমি পিয়াঁজ, আদা ল'ব পাৰা। পিয়াজ তোমাৰ আদা, নহৰু সেইবিলাক দি তুমি ধুনীয়াকে তাত আকৌ তোমাক খাৰলি দিব পাৰা।
খাৰলি হয় আচাৰ যদি থাকে, লগত আচাৰ অকমান
আ আৰু ভাল অ তাৰপৰা তাত আচাৰ অকণ দিব পাৰা নহয় তুমি, তোমাৰ ভাল লগা আচাৰ দিব পাৰা এতিয়াতো এতিয়া মানুহেটো তোমাৰ খাৰলি কি বস্তু, আচলতে চিনিয়ে নাপায়।
চিনিয়ে নাপায় হয়, খাৰলি বুলি ক'লে মানুহে বুজিয়ে নাপাব এতিয়া।
বুজিয়ে নাপায় এতিয়া তোমাৰ সেই সেইবিলাক বস্তু দি মেলি আছে আচলতে যেতিয়া আমি, সেই এইটো আচলতে পইতা ভাত বুলি কয়। সেইখিনি সেই ভাতটো যেতিয়া খাবা তোমাৰ গোটেই দিন তোলে তোমাৰ এনাৰ্জি ল নহয় প্ৰথম কথা আৰু সেই পইতা ভাত খোৱাৰ তোমাৰ মজাই বেলেগ তোমাৰ যি যিখিনি লোকে পইতা ভাত খায়, আচ আচলতে আৰু ত সেই সকলেহে সেই পইতাহঁতৰ মূলটো বুজে।
হয় হয় সেইটো হয়, চবেই চব বস্তু মূলতো বুজি নাপায়।
আৰু তুমি কি বুলি ভাবিছা পইতা ভাতটো অকল এনে অকল খাবলে অকল সোৱাদ সোৱাদ লগা নহয়, পইতা ভাতে তোমাৰ বহুত বেমাৰৰ পৰা এজন মানুহৰ মুক্ত কৰিব পাৰে। তোমাৰ পইতা ভাত খালে তোমাৰ পেটৰ, পেটৰ কাৰণে বহুত ভাল আৰু তোমাৰ পেটত তোমাৰ বিভিন্ন ধৰণৰ যিমান ৰোগ থাকে সিমান ৰোগ আচলতে, সেই পইতা ভাতটোৱে কাটিব পাৰে, গতিকে পইতা ভাতটো খাব লাগে মানুহে।
হয় হয় আৰু যোনবোৰ মানুহে ধৰা। ব্যায়াম কৰে। বা আমাৰ ভাষাত জিম বুলি কয়। সেই জিম কৰা মানুহে যদি সেই পঁইতা ভাতৰ লগত ধৰা দুটামান ডিম লৈই ললে।
হয় ডিমো ল'ব পাৰে হয়।
আমৰ আচাৰ তেনেকুৱা কিবা আচাৰ জাতীয় বস্তু লৈ পেলাই যদি সেই ভাতকেইটা খাই, তাতকে প্ৰতি টিন আৰু তোমাক একো নালাগে। ৰাতিপুৱা যন্তু অহ আহাৰ
হয়, হয়-হয়।
থাকিব।
অহ, নহয় তোমাৰ মানে সেই মাতটো মই শুনিব পৰা নাই অকণমান। নেটৱৰ্কৰ ইছ্যু নেকি অলপ। অহ এতিয়া শুনিছো, এতিয়া শুনিছো অহ। কি কৈছিলা?
মানে ধৰা আমাৰ যোনখিনি এতিয়া ধৰা জিম কৰা ল'ৰা আছে বা আমাৰ যোন টো নৱ প্ৰ্জন্ম, সিহঁতে যে ব্যয়ামত আজিকালি বহুত গুৰুত্ব দিয়ে। বা জিমত গুৰুত্ব দিয়ে তেওঁলোক কে যদি ৰাতিপুৱা শুই উঠি সেই পঁইতা ভাতকেইটাৰ লগত। দুটামান দিম। আমলেট হিচাপে বা বইল হিচাপে লৈ লগত যদি আ আমৰ আচাৰ বা খাৰলি জাতীয় বস্তুও লৈ। এই ভাতকেইটা খাই। সিহঁতে আৰু তাৰ বাহিৰে যোনবিলাক সিহঁতে এক্সট্ৰাকে প্ৰ'টিন কিনি খায়। তাৰ কোনো মানে প্ৰয়োজন নোহোৱা হৈ পৰে ৰাতি
প্ৰয়োজন নোহোৱা হৈ ঘৰে হয়। একো নোৱাৰে অহ। সেই আচলতে তোমাৰ সেই তাৰ লগতে যিমান তোমাৰ প্ৰতিখিনিটো পুৰা কৰিবই, তোমাৰ দিনতোলে তোমাৰ এনাৰযেটিক কৰি তুলিব। আৰু তাৰ লগতে তোমাৰ পে, অ' আৰু পেটৰ তোমাৰ মানে প্ৰায় খিনি ৰোগত কাৰণে তোমাৰ সেই, পঁইতা ভাতটো আচলতে অতি উত্তম বুলি কোৱা হয়। আৰু তোমাৰ এতিয়া আচলতে তোমাৰ, সেই এইটো আচলতে বেছিকে আগৰ দিনৰ মানুহে খাই গম পাইছা নাই? এতিয়া -এতিয়া মানুহে আচলতে সেই, এইটো পইতা ভাত বুলি ক'লে চিনিয়ে নাপায়। সেইটো অ', এইটো, তোমাৰ অসমীয়া মানুহ বিলাকৰ তোমাৰ এইটো আচলতে বহুত ভাল খাদ্য এটা ভাল খাদ্য। কিন্তু, তোমাৰ আজিকালি কি হয় গম পাইছানা আমাৰ অসমীয়া, অ 'এতিয়া তোমাৰ অসমীয়া মানুহ বিলাকে তোমাৰ চিনি নোপো পোৱা হৈ গৈছে পইতা ভাত বুলি ক'লে তোমাৰ সেইটো সেইটো কথা আচলতে বেয়া লাগে গম পাইছে নাই অসমৰ কিছু মানে সকলো কথা কোৱা নাই দেই মই কিছুমানৰ কথা কৈছো। অ ', এতিয়া কিছুমান মানুহে তোমাৰ, অহ কিছুমান মানুহে তোমাৰ পঁইতা ভাত কি বস্তু চিনি নাপায়। পাই। খাৰলি কি বস্তু চিনি নাপায়, আচাৰ কেনেকে বনায়, কি বস্তু চিনি নাপায়, এতিয়া তোমাৰ সেই গাওঁ বিলাকতো আচলতে এইবিলাক বস্তুবিলাক আচলতে কমি গৈছে, খৰিচা চ
কমি গৈছে হয়।
অ' খৰিচাটো আচলতে বহুত এটা ভাল বস্তু আমাৰ স্বাস্থ্যৰ কাৰণেও উপযোগী। অ 'তোমাৰ এতিয়া সেই, কি কৰে দেখিছে মানে এই তোমাৰ অৰুণাচল চাইডৰ যিখিনি মানুহ এইসকলে আচলতে সেই আচাৰ অ সেয়ে সেই তাৰ লোকসকলে আচলতে আচাৰ -খৰিচা সেইবিলাক বেছিকৈ বনাই আৰু তুমি তুমি তুলনামলকভাৱে চাবা চোন তোমাৰ সেই যি অৰুণাচলৰ লোক লোকসকল জনসাধাৰণ সেই সেই লোকসকলে আচলতে আমাৰ অসমৰ মানুহতকৈ স্বাস্থ্যটো আচলতে অলপ উন্নত হয়। তুমি চাবাচোন। তেওঁলোকৰ স্বাস্থ্যতো অ', তেওঁলোক স্বাস্থ্যটো ভাল আমাৰ অসমীয়া মানুহতকৈ
হয় হয়
গতিকে সেই তেওঁলোকে সেই যি প্ৰকৃতিৰ পৰা আহৰণ কৰা সেই বস্তুসমূহ সিহঁতে সদায় ৰেগুলাৰ খায় মানে সেইকাৰণে আমাক কৈ সিহঁতৰ স্বাস্থ্যটো ভাল
ভাল আৰু এটা কথা আমি লক্ষ্য কৰিবলৈ পাওঁ
হয়।
যোনখিনি আমাৰ ধৰা অৰুণাচলী মানুহ আছে বা যাক আমি ধৰা আমাৰ থলুৱা ভাষাত নিচি বুলি জানো
হয় হয় নিশ্চয়।
তেওঁলোকে যিমানবোৰ খাদ্যয় আহৰণ কৰে তাৰে মানে আশীত শতাংশ মানে ধৰা আমাৰ বনৰ পৰা হেৰি কৰা আহৰণ কৰা মানে বনৌষধি হয় প্ৰকৃতিৰ বস্তুসমূহ খাই বনৌষধিবোৰ বহুত ইউজ কৰে সিহঁতে। সেইকাৰণে মানে সিহঁত সিহঁতৰ স্কিনৰ পৰা ধৰি ফিজিকেলি গোটেই স্বাস্থ্যৰ পাতি আমাৰ অসমীয়া মানুহৰ তুলনাত বহুত ভাল কাৰণ আমাৰ অসমীয়া থলুৱা মানুহে নহয় হয়। আমাৰ যোনখিনি অসমীয়া থলুৱা লোক আছে তেওঁলোকে কি হয় তেল বহুত পৰিমাণে ব্যৱহাৰ কৰে। হয়।
আহ সেই সেই সেইটো এটা তুমি ভাল কথা কৈছা। এতিয়া তোমাৰ অসমীয়া মানুহ বিলাক অসমীয়া মানুহ বিলাকে তেল ইমান যে ব্যৱহাৰ কৰে আচলতে সেইটো মানুহ বিলাকে মুখৰ তৃপ্তিৰ কাৰণে আচলতে সেই তেলসমূহ আচলতে খোৱা হয়। কিন্তু কিন্তু তাৰ কাৰণতহে সেই মুখৰ তৃপ্তিৰ কাৰণে তোমাৰ আমাৰ স্বাস্থ্যৰ কিমান হানি হৈছে সেই কথাটো আচল্ততে মানুহ বিলাকে বুজি নাপায়। আৰু কি হয় তোমাৰ সেই অ আমাৰ স বেছিভাগ আচলতে হেৰি বেমাৰ এই আমাৰ বেছিভাগ ৰোগ আচলতে সেই তেলৰ জোখত গম পাইছা নাই।
হয় তেলৰ কাৰণেই বিভিন্ন ধৰণৰ ৰোগ হয়।
অ আৰু সেই তাৰ তুলনাত আমাৰ অসমীয়া অসমৰ তুলনাত অৰুণাচলৰ মানুহ বিলাকে তেল তেল মানে প্ৰায় না না বৰাবৰ খায় মানে নাখায়েই প্ৰায়।
নাখাই। প্ৰায়ে নাখায়।
অ সিহঁতৰ সিহঁতে মানে কি কৰে বেছিভাগ ব্ৰইল কৰি খায়। যাৰ বাবে সিহঁতে আমাতকৈ শক্তিও বেছি পায়- তাৰ পৰা লাভ ভো বেছি হয়। আৰু মানে তোমাৰ সেইটো কাৰণে সিহঁতে স্বাস্থ্যৱানো হয় থাকে। তাকে গতিকে তোমাৰ কি হয় এতিয়া তোমাৰ আমাৰ এতিয়া বতৰৰ বস্তুসমূহ আমি খাব লাগে আৰু আমি আচলতে সেই আমাৰ যিসমূহ আচলতে আহ অসমীয়া আচলতে খাদ্য সেইবিলাক আচ আচলতে আমি এৰি দিব নালাগে। সেইবিলাক আমি অ অ সেই খাদ্যসমূহ আমি খাই থাকিব লাগে আৰু আচলতে তাৰ উপকাৰিতাও আমাৰ বেলেগ খাদ্যতকৈ যথেষ্ট বেছি।
যথেষ্ট বেছি হয়।
খাব লাগে আচাৰ-চাচাৰ বিলাকো আমি ব্যৱহাৰ কৰি থাকিব লাগে আৰু খৰিচাটোৰ কাৰণে খ খৰিচাটো আচলতে বহুত এটা ভাল বস্তু। পেটৰ বিভিন্ন ৰোগো কাটে, গতিকে আমি সেইসমূহ বস্তু খাই থাক খাব লাগে। তাকে তাকে আমাৰ ঘৰলৈ এদিন আহিবা। আমাৰ ঘৰত খৰিচা পইতা ভাতে তোমাক এদিন ভাত খুৱাম।
নিশ্চয় নিশ্চয় মই চেষ্টা কৰিম যাবলৈ হয়।
খাৰলি তোমাৰ সকলো বস্তু পাই যাব আমাৰ ঘৰত। অ তাকে তোমাক বোলো নিমন্ত্ৰণটোকে দিওঁ।
ঠিকে আছে ঠিকে আছে।
তাকে তেতিয়া আজিলে ৰাখি ৰাখিছোঁ আৰু দিয়া।
অঁ অঁ ঠিকে আছে দিয়া।
অঁ বাই ক্ষেত্ৰ লগত